অহ,
হেল্ল'
হেল্ল'!
অ, কি খবৰ?
ভাল তোমাৰ?
অ, মইও বাৰু ঠিকে থাকে আছোঁ। বাকী এতিয়াতো তোমাৰ গৰম বন্ধ দিছে ন', কৰবাত ফুৰিব যাম বুলি ভাবিছা নে নাই?
ভাবিছোঁ।
অ, এনে ক'ত ক'ত যাম বুলি ভাবিছা?
এনেই শ্বিলং টাইপ যাম বুলি ভাবিছোঁ, কিন্তু কোনো পোৱাই নাই।
অ, তোমাৰ লগৰবোৰ নাযায় নেকি?
নাযায় ইহঁতৰ কোনো প্লেনে ডিচাইডে হোৱা যাওঁ বুলি।
অ, মানে ময়ো তাকে ভাবিছোঁ গৰম বন্ধতো দিছে যদি ক'তো ফুৰিব নাযা এনে যাব সময় খিনি, থাকে মই মানে কালি তোমাৰ হেৰিত গ'লো উ, কামাখ্যাত গ'লো তাৰ পিছত তোমাৰ নৱগ্ৰহ, কেইখনমান জাগাত গলো আৰু। তাৰ পিছত ভাবি আছো এইকেইদিন তেনেকে, হয় নেকি? তাতে মন্দিৰটো বৰ ধুনীয়া।
অ, কিন্তু বেছি বান্দৰ আছে তাতে।
আছে অ, ৰাস্তাটোত বহুত বান্দৰ আছে তোমাৰ। আৰু বস্তু বোৰ মানে কাঢ়ি কাঢ়ি লৈ যায় সিহঁতে মানে মানুহৰ যদি ধৰা কিবা ফল মূল চলবোৰ লৈ গ'লো নহয় সিহঁতে তেনেকে কাঢ়ি কিনে লৈ যায়, অলপমান উৎপটীয়া হয় বান্দৰ কেইটা।
উম, উম, হয়।
এনে মই ভাবি আছো যে হেৰিত যাও অ, শ্বিলঙতে যাও ইমান গৰম পৰিছেতো। শ্বিলং যোৱাই ভাল হ'ব চাগে ন?
অহ,
এনে বাজেটটোহে চাব লাগিব তোমাৰ। আৰু ফ্ৰেণ্ড কেইজনে যায় নে নাযায় সিহঁতকো তেনেকে ধৰা
সিহঁতে মানে কৰ'বাত যাব গ'লে সিহঁতে ক'তো নাযায় চব কথাই না বুলিয়ে কয়।
সেইটোয়েতো সেইটোয়ে প্ৰব্লেম হৈ গৈছে না, আৰু অকলেতো জা যাবও নোৱাৰা ভাল নালাগিব।
অ' ক'লে অক'লে চলো ট্ৰিপ
উম চলৰ ট্ৰিপ গৈ কিনে ভাল নালাগিব এতিয়া, মে কাৰ লগত কথা পাতিম। এনেকে জাগাবোৰো ভালকে চিনি নাপাওঁতো।
আহ।
ছিলা ন, কাৰ্বি আলঙত গৈছিলা?
অ' অ' গৈছিলো।
অ' গোটেই জাগাখন ধুনীয়া নেকি? তো আৰু কাৰ্বি আলংকাৰত, অ' অ'। মইো তোমাৰ হেৰিত গৈছিলো, মানে সাৰগোলি জোগা খন বহুত ধুনীয়া মানে পাহাৰে পৰ্বতে আৱৰি আছে। বহুত ধুনীয়া জোগা, মানে যাই কিনে ভাল লাগে।
কাৰ্বি আংলঙত আকৌ পাহাৰ় আছে বহুত ধুনীয়া ধুনীয়া চিনাৰী বিলাক।
উম উম, সেই তেনেকে আৰু প্ৰাকৃতিক দৃশ থকা জোগাবোৰ যাই কিনে ভাল লাগে তোমাৰ পাহাৰ চাহাৰ থকা। বা নিজৰা চিজৰা তেনেকে যদি থাকে তে তেতিয়াাহলে যাই ভাল লাগে আৰু।
এতিয়া এনে আৰু শ্বিলঙৰ বাহিৰে কৰ'বাত যোৱাৰ প্লেন আছে নেকি তোমাৰ?
নাই এতিয়ালৈকেতো।
অ' মই তাকে ভাবি আছো শ্বিলঙে যাও গৰম বন্ধ। পাইছো নহলেতো এনেই থাকা যাব তোমাৰ ঘৰত। আৰু, গৰমত অ' গৰমতো ঠাণ্ডা জেগা গৈয়ে ভাল।
অ' মোৰ লগৰ জনী আকৌ কাশ্মীৰ যায় বোলে।
কাশ্মীৰত যাবা নেকি, তুমিও যাবা নেকি?
মই নাযাও।
কাশ্মীৰ টো দূৰ হয় দিয়াচোন।
উম যোৱাবাৰ কলকাতা গৈছিলে।
ঘৰৰ মানুহেও তো যাব নিদিব চাগে তোমাৰ?
অ'।
সেইটোয়ে দিগদাৰ হৈ যায় তেনেকে।
উম।
মই মানে আমাৰ কলেজৰ পৰা হেৰিত লৈ গৈছে তোমাৰ এয়া মানে আমাৰ ঠাণ্ডাত দিনতহে লৈ যায়।
এতিয়া তোমাৰ উত্তৰাখণ্ডত লৈ গৈছিলে আৰু দিল্লীত লৈ গৈছিলে। দুই তিনি দিনৰ কাৰণে। অ' বহুত ধুনীয়া বিৰাট ধুনীয়া তোমাৰ উত্তৰাখণ্ডোতো কবই নালাগে চাৰি পিনে মানে পৰ্বত পাহাৰে আৱৰি থকা। তাৰ পিছত মন্দিৰ চন্দিৰো আছে ধুনীয়া ধুনীয়া তেনেকুৱা। আৰু প্ৰাকৃতিক দৃশ্য একেবাৰে মনোমোহা আৰু চাবলগীয়া দৃশ্য।
উম।
তাৰ পিছত তোমাৰ দিল্লীত গ'লো দিল্লীতো মই ইমান এটা ভাল নাপালো মানে। ঠাণ্ডা দিনছে আৰু, দিল্লীত টো জানাই তুমি যে বহুত প্ৰদূষণ তাতে। ধূলিৰ প্ৰদূষণ বায়ু প্ৰদূষণ বহুত একে বাৰে যাই ভাল নালাগে ইমান এটা।
ইমান তাতে ধোৱা একদম পুৰা।
অ' তোমালোকৰ, উম। তোমালোকৰ স্কুলৰ পৰা তো তেনেকে কৰ'বাত লৈ গৈছিলে চাগে ন?
এবাৰলৈ যোৱা নাই।
অ', আগতে এনে ক'ত লৈ গৈছিলে?
তেতিয়া মই মানে যোৱা নাছিলো।
অ', অ', যাব লাগিছিল মানে স্কুলৰ পৰা লৈ গলে যাব লাগে তোমাৰ মানে জাগাবোৰ চিনি পাবা আৰু ভালো লাগে দিয়াচোন বন্ধু
অ', এবাৰ চামাৰ কেম্পত লৈ যায় বোলে।
অহ তুমি গৈছা?
নাই যোৱা ইৱৰাজে যায় বোলে অকল
অ', সি গৈছে নেকি। সি অ', সি ফৰ্ম ফিলাপো কৰিছে। চামাৰ কেম্পৰ কাৰণে। তুমিও যাব পাৰিলা হয় কিন্তু তুমি স্কুল নাহিলা নহয়।
অ স্কুলত যোৱা নাছিলো।
বাকী এতিয়া গুৱাহাটীত আহিছা নে নাই তুমি?
আহিলো। কাৰ্বি আংলঙ কাৰ্বি আংলংত অ', মই ফ্ৰাইডে আহিছিলোঁ।
অ', অ'। কোৱা কাৰ্বি আলঙত গৈ কিবা কৈ আছিলা।
কাৰ্বি আলংঙত মানে আকাশী গংগা আছে তাতেও পাহাৰ আছে। ধুনীয়া তিনিটা মন্দিৰ আছে মহাদেৱৰ।
অ', মানে তেনেকুৱা পাহাৰীয়া জোগাবোৰ চাই অলপ ভাল তোমাৰ গছ গছনী থকা। এতিয়াতো তোমাৰ চহৰবোৰত যিমান ডাঙৰ ডাঙৰ গছ গছনিবোৰ আছে সেইবোৰতো চৰকাৰে কাটিয়ে দিছে কিবা কিবি বনাব।
উম।
ব্ৰিজ বনাবলৈ কি দিছে তোমাৰ দীপৰ বিলৰ যিমান খিনি গছ আছে
অ', ইমান গৰম একোলেন্ডন যাব লাগিব চাগে।
যোৱাৰে কথা ভাবি আছোঁ তাৰো চাগে পানীবোৰ গৰম হৈ আছে এতিয়া গৰমত।
নদীতে ভাল নদীত ঠাণ্ডা হৈ থাকে।
উম গাঁৱৰ নদীবোৰ কিন্তু ভাল চাগে ন।
উম, উম।
তুমিতো তাতে গৈছিলা তাতে আহ নদীত গা ধোৱা নে নাই।
ধু।
অ', সাঁতুৰিব জানা ন।
নাজানো।
অকল অলপমান পানী থাকিলেহে নামি যোৱা চাগে। ময়ো তেনেকুৱা মই মানে। সাঁতুৰিব নাজানো গাঁৱত গৈছিলো যে বাকী লগৰ বোৰে সাঁতুৰিব জানে মই নাজানো সিহঁতে মাজলৈকে গৈছে। মই এনে অলপমান পাৰতে মানে আছিলো।
এবাৰ আমু বাছে মেলাত যোৱা নাই নেকি।
নাই যোৱা তোমাৰ ইমান ভিৰ তাতে মানুহ হেঁচা ঠেলা তাৰপিছত আহ একদম মানে তোমাৰ হেৰি ভৰলুৰ পৰা খোজকাঢ়ি যাব লাগে। তাৰ পিছত তোমাৰ ওপৰলৈকেও মানে যাওঁতে যাওঁতে তিনি চাৰি ঘন্টা লাগে ইমান ভিৰৰ মাজত গৰমত তাকো। তাৰ পিছত ঠেলা হেলা কোনে কাক খচি চচি যাব সেইটোতো পাত্তাই নাই তোমাৰ। তাৰ পিছত ভিতৰলৈকে যাবা নহয় থাকিবই নিদিব। অলপ টাইমো থাকিব নিদে তাৰ পিছত আকৌ ঘূৰি আহি যাব লাগে ইমান কষ্ট কৰি কৰি। ওপৰলৈকে যাবা তাৰ পিছত তললৈকে নামি আহিব লাগে তেতিয়াহ'লে মই বহুত অশান্তি পাওঁ মানে। ইমান বেছি মানে যদি মানুহৰ ভিৰ থাকে তেহলে মোৰ অশান্তি টাইপ লাগে। সেইকাৰণে মই যোৱা নাই মাহঁতে তোমাৰ যাম বুলি কৈ আছিল। কিন্তু মই নাযাও নে কালিও যোৱ কালিও গৈছিলোঁ। তেতিয়াও ইমান ভিৰ, বহুত মানুহ ভিৰ।
তাতে এনি টাইম মানুহ থাকেই আমিও যাওঁ আ চাৰিবাৰ গলো মই। অহ,
তোমালোকে কেতিয়া কেতিয়া গৈছিলা তাতে, কামাখ্যাত?
অ, এনেই ভাল লাগে নে যায়?
অহ, ভাল লাগে।
তাতে, তাতে যে কাছ আছে চাইছা নে নাই?
অ, চাইছোঁ।
গোটেই মন্দিৰটো তোমাৰ বহুত ডাঙৰ আৰু চিৰিবোৰো বহুত ডাঙৰ ডাঙৰ আছে তাতে, তাতে অলপমান টাইম বহিব পাৰা মানে গছ গছনিও আছেতো, ভাল বতাহে। অ, উম, এনেই অ, অ, আৰু নৱগ্ৰহত অ, মানে ভিতৰলৈকে গৈছা নেকি? মানে গোটেই কেইটা যে গ্ৰহ থাকে।
অ, ভিতৰলৈকে গৈছোঁ নটা গ্ৰহণ থাকে।
উম, উম, তাতে তোমাৰ আন্ধাৰ টাইপৰ থাকে ন?
অ,
যাই কিনে কিন্তু ভাল লাগে মন এনেকুৱা মন্দিৰ বোৰ। উম, আৰুতো তোমাৰ ফুৰিবলগীয়া জোগা বহুত আছে। বাৰু গুৱাহাটী তিতে তোমাৰ সাৰগুলি আছে, তাৰপিছত এক'লেণ্ড আছে, আৰু ড্ৰিমলেণ্ড আছে, ড্ৰিমলেণ্ডত গৈছ নে নাই তুমি?
ড্ৰিমলেণ্ড যোৱা নাই।
অ, যাব পাৰা কিন্তু বন্ধু বান্ধৱী কেইজনৰ লগত। নে, সেইটোতো মানে পানী চানী আছেতো আৰু সেইটোত মানে অ, তোমাৰ টিকেটৰ পইচাটো অলপমান কম হয়। জালে লগ ধৰিবা, কেতিয়াবা
অ, খানাপাৰা ওচৰত হে।
জালে বোলো কেতিয়াবা লগ ধৰিবা।
অ',
অ, তেতিয়া যাব পাৰি আৰু একেলগে, মানে ইমান পইচাটো নহয় তাতে।
উম,
দিয়া দিয়া, ৰাখিছোঁ এতিয়া।